অ', উম, শুনিছেনে?
অ', শুনিছোঁ দিয়ক।
অ', কি কৰি আছে আপুনি এতিয়া?
এই এতিয়া অলপমান ফুৰিবলৈ আহিছোঁ।
অ', ঠিকেই, ইভিনিং ফুৰিব লাগে অকমান হ'লেও।
উম।
ময়ো অকনমান ফুৰিবলৈ হলে ময়ো অকনমান ফুৰিবলৈ ওলাই আহিলো। মানে এই অলপ ৰ'দ য ৰাস্তাত খোজ কাঢ়িবলৈ ইভিনিং কি খালে?
এই ৰুটি আৰু চাই খালো।